শুনিছা নে? অ' অ' তাৰপিছত কোৱা কি কৰি আছা?
এ এফালে যাবলৈ ওলাই আছো আৰু।
অ' ক'ত যোৱা?
অকমান ফুৰি আহোগে।
অ' বতৰটো ভাল।
বতৰ ভাল অ'।
উম ধুনীয়া বতৰ। ভাল হ'ব ফুৰিবলৈ ভাল ৰেষ্টুৰেণ্টত সোমাবা। খাবা ধুনীয়াকে।
তোকে হ
উম, হেল্ল' অ, চিনেমা চাবলে গ'লা নেকি?
গৈছিলো অ'।
অ' কেনেকুৱা লাগিলে?
চিনেমা ভালে লাগিল।
অ', অ, অ', হে এইটো কি গৰম বন্ধত প্লেন কি আছে কত ফুৰিবলৈ যাবা?
কম বন্ধত এতিয়া জানো তেজপুৰত যোৱাৰ কথা আছে। ভাবি আছো। কি অ, ভাবি আছো। কি হয় নাজানো।
অ', অ, অ, ঠিকে আছে। ফুৰিব যাব লাগে।
বাইছ তেইশ তাৰিখ মানে ভাবি আছো লৰা স্কুল বন্ধ সেই বুলি।
অ', অ'
তাৰপা যদি বেছি গৰম হৈ থাকে কেনঞ্চেল আৰু যদি এনেকে থাকে তেতিয়াহ'লে যোৱাাতটো হ'ব।
অ', পাৰিবা পিছলৈ বৰষুণ দিবগৈ আৰু অ' কি এতিয়া ৰ'দটো দি পেলাই পিছলৈ বতৰটো শেষ কৰিব গাও।
অ', কি কৰে জানো যদী
মোৰ ছাগলী কেইটাাৰ এৰাল দি আছো।
অ', এতিয়া বতৰটো এৰিছে যে ন।
এৰিছে যে আথন চিঞ বাখৰ কৰিলে সেই ভৰাই দিলো এতিয়া আকৌ জেগাই পোৱা নাই ছাগলী কেইানো কৰি আল দিম তাকে ভাবিছ। তাই আছো ক'ত দিওঁ কৰি নিলো।
বোলেও
এ, নকবা নপঢ়িলেও নহয়। পুহিবলৈ এখন জেগা ঢেৰ লাগে।
সেই জেগা লাগে এতিয়া
সাতটা ছাগলী নহয় জানো আকৌ সকাৰণে দিগদাৰ হৈছে আকৌ গৰু চাৰিটা গৰু কেইটাকো দি দিব লগগীয়া হৈছে বাৰীতে।
অ'।
এৰি দিবও নোৱাৰা হলেও মানুহে কঠীয়া পাৰিছে।
অ', সেইটো হয় বাৰু।
ক খ সেখনতকে এতিয়া হেৰি এৰি দিছিলো এ আকৌ এ
পালে আকৌ দানা খাব লাগিব মানে অ,। চাপৰ আনি খুৱাও নেকী ন?
অ' চাপৰ কিবা কিবি পালে
ক উম, উম, দানা লগত মিলাই-মিলাই
অ', দানা ন মিলাই মিলাই তেতিয়া সেই পাই নবা একোন
হয় ন
আৰু চাপৰ দিওঁ ভাতৰ পানী চানী থাকিলে ভাত চাত থাকিলে। তেনেকে
অ', অ,। অ', এই হেৰি চাউলৰ মলগুৰিটো যে তাৰ লগতো সানি পেলাই চাপৰটো দিব পৰা যায়।
অ', অ' দিওঁ। কেতিয়াবা থাকিলে দিওঁ আৰু খুনাই আনিলে অ,।
পনৰ লগত হ'লো
মিলাই অ,। হ'লবা পোৱালি চাৰিটা তিনটা হেৰি কৰিব হৈ আছে।
অ'।
ৰকি
অ' সেই দিনা ডক্তৰৰ অহাৰ নিচিনা পাইছিলো তেতিয়া কৰা হোৱা নাছিল নেকি?
এটাহে কৰিছিলে, এইকেইটা হোৱা নাই সময়।
অ', অ' সৌ সৰু হৈ আছিলে।
সৰু-সৰু হৈ আছিলে এ, এপ্ৰিলৰ দহ তাৰিখে এপ্ৰিল, মে', জুন জুলাই এতিয়া হ'ল আৰু তিনিমাহ কমপ্লিট।
অ', অ'।
এতিয়া আকৌ দুটাত দুশ টকা এটা ঘূটাই থ'ব লাগিব অ'। এতিয়া কৰিব লাগিব মানে কি হ'ল দহ দিনত ডাঙৰ সৰু যে সেইকাৰণে অকমান ৰবলৈ ক'লে।
অ'।
এতিয়া আকৌ কৈ পেলাই সেই কব খবৰো দিব লাগিব সিহঁতৰ। খবৰটো বিচাৰিব, অ'। ফোন কৰিব এই সময় পোৱা নাই এজনো কামলৈ গৈ আছে কেইদিন। কামটো আজৰি হলে কৰিব। উম, বতৰনো কি কৰিছে এবাৰ ৰ'দ
এনো পাই এবাৰ ৰ'দ এবাৰ বৰষুণ।
সেয়েহে এনেতি ভাবি পোৱা নাই। তাকেহে কবা সেই ফুৰিবলে আৰু কৰ'বাত প্লেন আছে নে নাই?
আৰু প্লেন নাই, সেইদিনা চিনেমা চালোগে।
অ' কেনেকুৱা লাগিলে চিনেমা? কি কি খালা চিনেমা হলত?
আ চিনেমা হলত তাততো উ, মই নাজানো কিনি লৈ গলো ল'ৰাৰ কাৰণে কুৰকুৰি বা কিবা কিবি তাৰ পাছত এতিয়া সোমোৱা বোলে নিদিয়ে, সি চাওমিন খাওঁ বুলি ক'লে চাওমিন কিনিলো।
অ' তাত
সোমাবলৈ নিদিয়া গাড়ীৰ ভিতৰতে থৈ দিলো আৰু। তাৰপিছত ভিতৰত তাত একো নিকিনিলো। পপকৰ্ণ নিকিনিলো মই পপকৰ্ন খাই ভালো নাপাওঁ, আমাৰ ল'ৰায় নাখায়ো।
অ, অ।
ল'ৰাই নোখোৱাৰ কাৰণে আৰু কি কৰিব কিনো তাৰ পৰা ছোৱালীহঁত গৈছিলে ছোৱালীহঁতৰ কাৰণে কিনিম বুলি ক'লো ছোৱালীহঁতো নাখাও বুলি ক'লে। তাৰপাছত আকৌ সুধা পানী বটলহে নিবলৈ দিয়া ঘৰৰ পৰা পানী বট টল লৈ গৈছিলো সেই পানী বটল লগতে খালো আৰু।
অ' আমি যাওঁ তানে আকৌ ইমান চেক ক নাই, বেগত কি আছে বুলি ক'লে মই বোলো মোৰ বেগটোত হেৰি আছে। পানী বটল আছে বুলি কলো আৰু বেলেগ একো নাই, চেক নকৰিলে না চালে মই চিপ-টিপ কিবা কিনি নিয়া হঁতনে একো নক'লেহেন চাগে তেতিয়া। কিনো একো নিকিনি নিনিলো পপকৰ্ন এপেকেট কিনিলো।
উম।
তাৰ পাছত কল্ড ড্ৰিংকচ দুটা খালো তাতে সেইটো কক' ক'লা যে সেইটো। এইকেইটাই হা বেলেগ একো নাই।
হেৰি উম, তাত আমি কিনি নাখালো আকৌ সেইটো কাৰণে।
অ, অ। মানুহ তেতিয়া বেছি হৈ আছিলে নে কিমান মানুহ হৈ আছিলে?
মানুহ ইমানো বৰ বেছি নাই আৰু আ ওপৰত আছিলে।
অহ।
তাৰপিছত তলত আৰু।
অ অ।
মানুহে মাছ জৰি আছে পিছফালে পথাৰত, মই ৰৈ চাই আছো। পাছফালে।
এ বথা বথা ম মবাইলটো কথাই গৈ ত নাই খোৱা আমাৰ ভাত খোৱা হোৱাই নাই খামহে এতিয়া।
অ' ভাত ইমান দিলাকি খুৱাই নাই নে বাৰটা বাজি গ'ল দেখোন।
অ' হৈ গ'ল আৰু দুপাৰ ৰাতিপুৱা হেৰি হ'ল এ ফাৰ্মৰ মেনেজাৰ আহিলে।
অ'
তাৰ পিছত মেেজাল উ পঠিয়াই মেলি লৈ এতিয়া আকৌ খাম আৰু।
অ'।
বুললে এফালে ফুৰিবলৈ যাম।
অ' মোকোলৈও যাবা লগতে।
তাকেহে এতিয়া জেগা নাই আমাৰ।
অ' জেগা নাই নেকি?
অ' জেগা নাই বাইকে ক নে গাড়ী হলে বেলেগ কথা।
অ' বাইকত যাব মানে হ'ব যোৱা তোমালোকৰ দিন আৰ।
তাকে পৰা ওলাই আহিছোহে এতিয়া কৈ মেলি।
উম, উম।
তাৰপা যাম আৰু।
অ'
তাতে ধঢেৰ টাইম লাগি যায় যে সেইটো কাৰণে ভাত খোৱা আমাৰ দেৰি হৈ যায়। সাতটামান বজাতে সোমালো। তাৰ পিছত সোমাই পেলাই এতিয়া হেৰি
আন্তনো
বাৰটা বাজিলা
মোৰ কাপোৰ কেইটামানো ধুবলৈ আছিলে ছোৱালীজনীৰ ভাগৰ।
অ' ৰ'দটো দিছে ধুব পাৰিবা।
তাকে আজি হেৰি কৰিলে নহয় বিচনা অলপ পানী বটল এ আধাটাৰ মানৰ পানী বটলা আধা লিটাৰ
ভাল কৰিছে।
পিটিলো ৰাতিপুৱাই পিটিলো শুনিছিলা নে জানো একদম ডাঙৰ পানী সেই আছিলে ড্ৰেছিং সতে আছিলে পানী বটল টো একদম বিচনা খনৰ পুৰা খুলি পেলাই হে কৰিলে।
অ' এ বৰ বেয়া মানে
একদম নক'বা গখৰে
এ এইখিনি সময়ত কৰে লৰাইয়ও কিমান কৰিছিলে।
অ', অ' হলও সেই বেছিহে দুষ্ট পাইছো মই। বেলেগ লৰা ছোৱালীকে ইমান হেৰি পোৱা নাই। এতিয়া আকৌ মোৰ দুপৰীয়া ভাত বনাব লাগিব।
অ' অ', অ' দুপৰীয়া কি বনোৱা হ'ব?
দুপৰীয়া কচু থোৰ তাৰ পিছত ঢেকীয়া আলু ভাজি বনাম। তাৰ পিছত মাছৰ ভাজি
টেঙানে জ্বলা?
জলা।
অ, অ,
তাৰ পিছত কেনেকে খাম আৰু আ
অ, জাল খোৱা হ'ব।
জাল খোৱা হ'ব অ,
অ, অ,
উম, আৰু তুমি হাঁহৰ মাংস কেনেকে বনোৱা গম প, পোৱা নেকি কেনেকে বনাই।
অ, মই বাৰু ৰেচিপি টো দিম কেনেকে বনাঁও। হাঁহে কোমোৰা বনোৱা।
হাঁহে কোমোৰা কেনেকে বনাই এসাঁজ খাব লাগিব ডাৱৰীয়া বতৰতে।
মই হাঁহে কোমৰা বনোৱা ৰেচিপি টো দি দিম বাৰু।
দি দিবাচোন কেনেকে বনাই।
অ, কেনেকে বনাও আৰু বাৰু কম।
অ, পুখুৰীত মাছ ডাঙৰ আছে নাই।
আহ',
পুখুৰীত মাছ ডাঙৰ হৈছে নে নাই।
পুখুৰত মাছ ডাঙৰ হৈছে। তাকে মাতিব লাগিব।
অ, আমাৰ ফালে এদিন আহিবা।
অ, যাম বাৰু।
স্কুল বন্ধতে ল'ৰা ভাগৰ।
অ, তাকে থকাকে যাব লাগিব আৰু। গৰম যিহে আৰু ল'ৰা উৎপাত।
এ আহিবা আমাৰ ৰুমত এচি আছে নহয় একো নহয়।
অ,
এচি লগাই দিম ধুনীয়াকে একদম শুই যাব।
আহ হ'ব বাৰু।
উম, আহ আহিবা। তাৰ পিছত আৰু হেৰি এইটো। কি? তোমালোকৰ গৰু ছাগলী আছ নে নাই।
আছে আছে।
অ, অ,
গৰু ছাগলী আছে।
অ, তাৰ পিছত হেৰি, এইটো কি ভাতনো দিয়া অ এতিয়া ভাত খোৱাই নাই নহয়।
আহ,
ভাল এতিয়া খুৱাই নে নহয় খাবাহে আৰু।
ভাত খামহে আৰু
অ, মা হঁতৰ ঘৰত ভাল। অ, ভণ্টি ঠিকে আছে।
উম,
অ, ভণ্টি গা বেয়া বুলি শুনিছিলো ভাল হৈছে?
ভাল, ভাল এতিয়া তাই।
অ, অ', ইয়ালৈ আহিব নে ঘৰলে তোমাল ঘৰলে?
এতিয়া নাহিব আৰু।
অ,
উমঁ, অঁহ',।
হ'ব তেতিয়াহ'লে বোলো, অঁহ',।
উম।
হ'ব দিয়া বাই।